হেল্ল',
অ' গুড মৰ্ণিং।
অহ' নমস্কাৰ।
ঠিক আছে নমস্কাৰ আপোনালৈ হয়, হয়, মই।
আপুনি মোক এতি অলপমান সমাই সমাই দিব পাৰিব নেকি?
অ' ঠিক আছে।
অহ' মই এটা টপিকৰ বাবে ডিচকাচন কৰিব বিচাৰিছোঁ আপোনাৰ লগত। মানে মই এটা কিবা কনফিউশ্যনছ আৰু না মানে গাও‍ঁত এটা দোকান দিলে ভাল হ'ব না কিবা বজাৰত দিলে দোকান ভাল হ'ব না ইয়াৰ বি বিষয়ে আপোনাৰ লগত কিবা কথা বিচৰা মই ডিচকাচন কৰবা কিবা কৰিছিল আৰু না ইয়াৰ কাৰণে মই এটা মানে চাকেজচন লাগে আৰু না আপোনাৰ পৰা মানে যি কেনে কৰিলে মানে হ'ব আহ ন দোকান যি গাওঁত কৰিলে ভাল হ'ব না যে বজাৰত কৰিলে ভাল হ'ব মানে কোনটোত বেনিফিট আছে আৰু কোনটোত বেছি বেনি ফিট নাই ইয়াৰ বিষয়ে মানে আপোনাৰ লগত কথা পতিব বিচাৰিছিলোঁ আৰু না আপুনি ক'ব পাৰিব নেকি?
অ' আচ্ছা প্ৰথমতে যেনিবা আপুনি এনে কি ব্যৱসায় কি বা ব্ৰিজনেছৰ বিষয়ে যেনিবা আপুনি কৰিব বিচাৰিছে আপুনি অলপ ক'ব পাৰিব নেকি?
অ অ মই মই ভাবছিলো আৰু না মই গেলামাল দোকান মান ভাবছিলাৰ না
অ অ ত ঠিক আছে আপোনাৰ যিটো নেকি আপোনাৰ আহ জানিব ইচ্ছা আছে ত' ঠিক আছে ধন্যবাদ দিছো আপুনি খোলাকে কোৱাৰ বাবে ত' ময়ো মানে যিটো অভিজ্ঞতা আছে এই অভিজ্ঞতা অনুসাৰে মই আপোনাক কবলৈ চেষ্টা কৰিম
হয় হয়
ব্যৱসায় ব্যৱসায় যেতিয়া আমি কয় বা যেতিয়া বিজনেছ আমি যিটো কয় না সেইটো বিজনেচ বুলি কলিতো যেনিবা এনে বহুত ধৰণৰ বিজনেচ আছে ত' আপুনি যিহেতু গেলামান দোকানৰ কথা কৈছে ত টো মানে একচুৱেলি ক'বলৈ গ'লে যিটো নেকি দিশ বা যিটো নেকি লোকচন এইটো দোকানৰ দ দ ক্ষেত্ৰত যদি আপু কয় যিটো নে বহুত মানে কথা আৰু না কাৰণ লকেশন লগত লৈ পেলাইহে যেনিবা আপোনাৰ সেই দোকানটো কেনেকুৱা সেইটোৰ ওপৰত মানে লেশচন টো লৈ পেলাইহে মানে ভিত্ত
ত মানে লোকেশচনে মনা আৰু না
হয় কাৰণ কিয়নো মই আপোনাক আছো যে এতিয়া চাপজ যদি আপোনাৰ যদি মানে কি বুলি কয় উম, চাপ চনবা আপোনাৰ ওচৰত টাউন আছে। কিন্তু আপোনাৰ অলপ মানে মোটামুটি পাঁচ মিনিট ওলাই গিললে টাউন পায়। কিন্তু - কিন্তু যেনে আৰু আপুনি পাঁচ মিনিটৰ টাউনৰ পৰাই যেনিবা আহিলে আপোনাৰ গাঁওতো আছে তাত ছে মানে তাতে আপুনি দোকান দিছে কিন্তু কাৰণ আপুনি তাৰ মানে দোকানতটো আপোনাৰ ঘৰত নিদি পেলাই যদি আপুনি টাউনত যদি দিলেহেঁতেন তেনেহ'লে চাগে আপোনাৰ বহুত মানে তেনে পোৱা কিনা বেচা এনেকা মানে বিক্ৰী হলহেঁতেন কাৰন কিয়নো মানুহ বিলাকৰ এ ইয়াতে মানে টাউনত ওলাইাগিলে এভেইলেবল পাই ইয়াতে আৰু কিনো ল'ম আৰু টাউনত অলপ ফুৰিব যাবাও হ'ল। বস্তু লৈ অনা হ'ল এনেকাা পাব ন আৰু কিনা মানুহ বিলাকৰ চ' সেইকাৰণে যদি তেনেকুৱা যদি লোকেশ্যনটো যদি তেনেকুৱা তেনেহলে আপোনাৰ ছাগে ৱসটো ইমান ভালকে নচলিবও পাৰে যিমান খিনি বিক্ৰী হ'ব মানে সেনেকুৱা নহব পাৰে কিন্ত তটো আপোনাৰ যদি মানে বহুত ডাঙৰ গাওঁ মানে বহুত ডাঙৰ এৰিয়া মানে কোনো দোকান নাই মানে টাউন টো অলপ দূৰ হয় টাউন টো যেনিবা অলপ এনে প্ৰায় পাঁচ কিলোমিটাৰ বা দছ কিলোমিটাৰ এনেকা দূৰ হয় এতিয়া যদি আপুনি ভাল যদি এখন গেলামাল দোকান য'ত নিকি মানে অ চাউল চেনি চাপাত চাবোন যিমান যি লাগে এইটো যেত মানে মানুহক যিটো প্ৰয়োজন সেইটো যদি পায় তেনেহলে আপোনাৰ ত মানে বহুত এটা ভাল পৰিমাণে যেনিবা আপুনি সে দোকানতো খুলি কিনে আপুনি উপাৰ্জন কৰিব পাৰিব আৰু কি সেইকাৰণে মই ভাবো প্ৰথমতে আপোনাৰ এই লোক লোকেচনটোহে মেই কিবা কি মানে সেইটোহে মানে বেছি গুৰুত্ব দিব আৰু কি কাৰণ কাৰণ কাৰণ কিন্তু আপোনাৰ গাঁৱত কোনো দোকান নাই আছে যেনিবা এনেই সৰু হাৰা আৰু ন কিবা চানা দোকান এইবিলাক আছে কিন্তু তেনবা চব বস্তু পা চাউল ডালি তেল চাবোন ইত্যাদি মানে চব্জিটো নেকি পায় ন তেনে দোকান যদি নাই অ তেনে যদি তিনিকা দোকান যদি আপুনি গাঁৱত তেনেকা যদি দিব পাৰে যদি কাৰো যদি কোনো দোকান নাই তেনেহলে আপুনি তাৰ পৰা বহুত যেনিবা আপুনি কমাই কৰিব পাৰিব বা। আপোনাৰ ব্যৱসায়টো ভাল হ'ব বুলি কেনে মই আশা কৰো আৰু দেই এইটো কথা। এইকাৰণে। মানে আপুনি দোকানত কৰিলে হে গাঁৱত কৰিলে না বজাৰত কৰিলে ভাল হ'ব। বুলিনে কৈছে সেইণে মে মই ভবো আৰু লোকেশ্যন লৈ কেনে গাঁৱত যদি মানে কোনো অন্য দোকান নাথাকে তেনেহ'লে আপোনাৰ এই গাঁও ত কৰাটোৱে আপোনাৰ বহুত মূল্যবান হ'ব কাৰণ কিয়নো তেওঁবিলাকে হঠাাতকে মানে টাউনলৈবিলাকে। ওলাই যাব নোৱাৰিব কাৰণ দৰ আছে সেইকাৰণে এয়াবাকে আপোনাৰ দোকান টো এইবিলাকে মনত পেলাব অঐ অমুকৰ দোকানতে পাই দেখোন এইবিলাক বস্তু আৰু ইমান দূৰ যায়। থাকাকে সেইকাৰণে আমি উ দোকানৰ পৰাই আমি এই বস্তুতটো আনিব পাৰিম বুলি কিনে তেতিয়া যেনা তেনেকাই আপোনাৰ মানে। বিক্ৰী পাতো মানে বেছি ভাল। হ'ব বুলি কেনে মইবা মোৰ চিন্তা চৰ্চাটো এনেকুৱা আৰু।
ঠিকে আছে আপুনি যি-যি ভালদৰে এক্সপ্লেইন কৰি দিছে মানে ফাৰ্ষ্ট অফ অল আপুনি কৈছে জেগাটো চাব লাগে আৰু নাই। যে গাঁৱৰ পৰা। কি টাউন লগেটো দৰিতটো কিমান আৰু এইগিলা চাব লাগে আপুনি ঠিকে কৈছে মেইন বস। যটোৱে মানে টাৱৰ যদি কিবা কি কয়। টাউনৰ লগে যদি ডিচষ্টেঞ্চটো পাঁচ কিলোমিটাৰ বা দহ কিলোমিটাৰ হয়। এই এই বিষয়ে মানে কি কয় দোকানটো মানে। গাঁৱৰ গাওবিলাৰ মানে বিক্ৰী হ'ব আৰু না এইটো আপুনি ক'ব বিচাৰিছে না হয় অঁ', ঠিকে আছে আৰু মই আপোনাৰ এটা কথা সুধব বিচাৰিছোঁ। যে আ, এতিয়াতো বিছ মানে বহুত বিছ বিনেছ আছে আৰু না মানে কিবা-কিবি দোকানৰ নহয় গেলামালৰ নহয়। আপুনি এটা বিজনেছ। ভাল বিজনেছ ক'ব পাৰিবনে যি আপোনাৰ এক্সপেৰিয়েঞ্চ আছে যে আপুনি কৰিছেিটো মানে।
হয় ধন্যবাদ দিচো আপুনি আ জানিব বিচাৰে এয়া মানে মোৰ এক্সপিৰিয়েঞ্চ মানে মই তেনেকুৱা বিজনে কৰাতো ম বেব্যখাই কৰাটো এক্সপিৰিয়েন্স নাই। কিন্তু মই এতিয়া মানে বিজনেচ কৰা মানে ভাল মানে বন্ধু আছে আৰু। যিটো নেকি মই এটা যিটো নেকি মই এটা দেখি আছো আৰু মই তাৰ তাৰ বিষয়ৰ ওপতে মই ক'ম।
অ-অ',
মানে তেওঁৰ তেওঁৰ বিজনেচটো এনেকুৱা স মানে প্ৰতক। মানে বতৰ আপুনি যিটো নেকি বতৰ। ৰ না মানে সেইটো চজমফ তাৰ মানে ব্যৱসায়টো হেল্ল'
কি কৈছে অ' হেল্ল'-হেল্ল' শুনা নাছিল কি কৈচিল।
মানে মই এজন ব্যৱসায়ী ব্যয়ক্তিক মানে মই জানো আৰু ন যিজন মানুহ নেকি বিজনেছ কৰে মই তাৰ বিষয়ে ভালদৰে জানো। আৰু তেওঁৰ বিষয়ে মই অলপ ক'ব বিচাৰিছো আৰু কি কাৰণ। তেওঁৰ তেওঁৰ ব্যৱসায়টো মানে এনেকুৱা তেওঁ তেওঁৰ তেওঁৰ ব্যৱসায়টো মানে অ' প্ৰত্যেকটো সময়তে এ তেওঁ মানে এটা বস্তুকে মানে লৈ পেলাই বিজনেচ কৰি নাথাকে।
অ' মানে বলেগ-বেলেগ আৰু না অ',
তেওঁ মানে চিজিন লৈ পেলাই মানে তেওঁ ব্যৱসায় কৰে চাপজ। এতিয়াছা এতিয়া ফল মূলৰ সময় না এতিয়া এতিয়া ব কিছুমান ফল মূল পায় ত সেইকাৰনে এতিয়া। এতিয়া সি কি কৰি আছে সেই মানুহজনে এতিয়া ফল মূলৰ বিজনেচ কৰি আচি। কাৰণ এতিয়া মানুহে আনাৰস পায় ত আনাৰস পাই না হেল্ল'
অঁ অ খোনছো দে ক
অ এতিয়া কি বুলি কয় এতিয়া আনাৰস পায় না
অহ পাই আনাৰস পাই এবলেবল পায় এতিয়া
এতিয়া সি আনাৰসটো লৈ পেলাই তাই এতিয়া ব্যৱসায় কৰি আছিল তাৰপিছত যেতিয়া আনাৰসটো শেষ হ'ব এই আনাৰসটো শেষ হোৱাৰ লগে লগে এইটো মানে কমলা টেঙা আপুনি জানি না কমলা টেঙা? এই কমলা টেঙাৰটো তেওঁ কৈছে তেওঁ সিটোৰ বিজনেচ কৰিব। কাৰণ হয় তেওঁবিলাকে মানে এতিয়া বহুত মানে কি প্ৰফিট কৰিব পাৰিছে, বহুত মানে এ তেওঁবিলাকে লাভ কৰিব পাৰিছে। কাৰণ মই তেওঁবিলাকৰ লগত কথা হৈ থাকে, এইবিলাকৰ বিজনেচটো মই জানে, সেইবিলাকৰ লগত হয় সেইকাৰণে তেওঁ মানে এনেকুৱাই মানে বতৰ মানে চিজনটো লৈ তেওঁ মানে মানে হৈ থাকে আৰু কি তাৰপিছত যেতিয়া কমলাটো শেষ হব কমলাটো শেষ হ'ব তেতিয়া তেওঁ আকৌ এইবাৰ চব্জি বিক্ৰী কৰিব লাই মূলাৰ দিন আহিব। লাই মূলা কবি এইবিলাকৰ চিজিন আহিব, তেওঁ আকৌ সেইটো তেওঁ মানে মানে তেনেকুৱা কৰি মানে মে চেনজ কৰি থাকে মানে তেওঁ মানে চিজন লৈ পেলাই মানে তেওঁ বিজনেটো মানে কৰি থাকে, হয় হয় আৰু যাৰ ফলত নেকি তেওঁ বহুত লাভৱান হ'ব পাৰে, এতিয়া তেওঁবলাকে আৰ্নাৰছ বিলাক এতিয়াতো আনাৰসবিলাক এতিয়া বেছি এভেইলেবল হোৱা নাই নহয়, এতিয়া মানে অলপ কম পৰিমানত পায় সেইখিনি তেওঁবিলাকে আহ কম পৰি মানে বেছি মানে এভেলেবল মাৰ্কেটত ওলোৱা নাই তথাপি এতিয়া মানে ওলাই আছে। তাৰপিছত মানে তেওঁবলাকে যদি তেওঁবলাকে যদি পাৰ পিচ যদি ফৰটি কে লয় তেওঁবিলাকে এতিয়া এশ টকাকে তেওঁবিলাকে বিক্ৰী কৰি আছে পাৰ পিচ তেনেহলে আপুনি ভাবি চাওক তেওঁবলাকে তেওঁবলাকে আহ যাৰ যাৰ বেপাৰী বিলাকৰ পৰা লৈ পেলাই যদি ফৰ্তি চল্লিশ টকা কে তেওঁবলাকে কিনি লয় চল্লিশ টকাকে কিনি লৈ পেলাই বিলাকে এশ টকাকে কৰি পাৰ পিছত বি বিক্ৰী কৰি আছে, তেনেহলে ভাবি চাওক তেনেহলে ভাবি চাওক তেওঁ কিমান তেওঁ লাভ কৰি আছে সেইকাৰণে মই কেতিয়াবা কেতিয়াবা ধেমালি আৰু মই নিজৰ কামটো বাদ দি মইো আনৰ পেপাৰোকে ধৰি যাব ধমালি কৰে আৰু কেতিয়া তেনেুৱ ত থাকে মান উম মানে চিজ লবেলও মানে সলনি কৰি থাকে।
অ' মানে চিজন লৈ পেলাই মানে বিজনেচগিলা চেঞ্জ কৰি থাকে আৰু না।
হয় হয় হয় কিন্তু মানে টো মানে চবেতো মানে এনেকুৱা কৰিব নোৱাৰে যিবিলাকে ডাঙৰ বিজনেছ সবিলাকে তেনেকুৱা কৰিব নোৱাৰে। কিন্তু তেওঁবলাকৰ যেনিবা এইটো মানে নিজৰ ঘৰ ঘৰ চলোৱাৰ কাৰণে আৰু না সবিলাকে মানে হয় হয় হয়, তেওঁবিলাকে মানে চিজনৰ লগত মানে তেওঁবিলাকে মিল শুই পেলাই তেওঁবিলাক মানে এই ব্যৱসায়তটো কৰে আৰু।
অ' ধন্যবাদ থাকিল আপোনাৰ যি বিজনেছ দৰে যে কেনে-কেনে বিজনেচ কৰিবা লাগে যে আপুনি কৈছে মই ফাৰ্ষ ছিল, যি গাঁৱৰ দিলে ভাল হ'ব না, আজি টাউনত দিলে ভাল হ'ব ইয়াৰ বিষয়ে আপুনি ভালদৰে বুজাই দিছে আৰু এতিয়া আপুনি ছিল, মানে ছিজন ছিজন লৈ বিজনেছ কৰা বা ফল মূলৰ বা আৰু না ফ্ৰুইটচৰ যি বিজনেছটো ভালদৰে আপুনি বুজাই দিছে না, ভাল লাগিলে আৰু না-আপোনাৰ ধন্যবাদ থাকিল, পিছত আৰু কথা পাতিম আৰু না, হয়।
আপোনাৰ দিনটো শুভ হওঁক, অ',